হেল্ল'
হেল্ল' শুনা পাইছা।
পাইছোঁ, কি কৰি আছো।
কি কৰি আছা?
মই বহি আছোঁ।
অ'।
ভাত খালি।
চাহ খালো এতিয়া মগু খাই আছো।
অ' হয়নেকি আমি ভাতেই খালো।
অ' সোনকালে খোৱা ন তুমি।
অ' আমি সোনকাল খাওঁ।
অ'
আমি ৰাতিপুৱাই ভাত খাওঁতো। তাৰপিছত আৰু সন্ধ্যা ভাতটো আমি সেইকাৰণে সোনকালে খাওঁ।
অ' আমাৰ দুপৰীয়া দেৰি যে।
অ', মাহৰ ঠিকে আছে?
অঁ ঠিকে আছে।
দেতাৰ অফিচৰ চাবি পালেনে?
পিছৰ চাবি খিনি নাপালে তলা ভাঙিবলৈকে হ'ল।
আকৌ
উ কত নগ'ল জানো এনে হেৰালে চবি কৈছা পয়ে নগল আৰু
মছানে আছ কথা দেই।
উম',।
আৰু কচোন তোৰ এতিয়া শৈশৱৰ বান্ধৱী কোনোবা আছেনে?
শৈশৱৰ বান্ধৱী আছে। স্কুলৰ দিনৰ পৰা একেলগে থকা। অ' চলে মই প্ৰত্য়েকবাৰে ঘৰলৈ আহিলে তাহতৰ ঘৰলৈ যাওঁ ভাত খাওঁগে তাহাঁতিও আহে। এজীৰ নাম আস্থা এজীৰ নাম সমীক্ষা।
তাহাঁতেও
তোমাৰ আছে নাই শৈশৱৰ বান্ধৱী, হা!
মোৰো আছে, মোৰো আছে মানে, মোৰ বৰ এটা সম্পৰ্ক নাই। মোৰ বৰ এটা সম্পৰ্ক নাই। মোৰ এজনী আছে, এতিয়া শুনা পুৰত থাকে তাই।
অ', উম্।
তই চিনি পাৱই চাগে তাহাঁতক।
কৰবি নেকি নামটো?
পূৰবী।
ত', মাতটো কাটি কাটি আহিছে।
পূৰবি পূৰবি।
অ', পূৰবি, পাওঁ চিনি। মই নগাঁৱত থকা ঘৰৰ মানুহ ঘৰৰ নন্দেক আছিল নহয়, ন'! নন্দেক নহয়।
নন্দেক আছিল।
অ'।
ককায়েকৰ ভনীয়েক।
অ', ছোৱালীজনী যে বি বৰুৱা কলেজত পঢ়ে।
অ', বি বৰুৱা কলেজত পঢ়ে।
উম।
ঠিক কেনেকুৱা আছিলে তহঁতৰ শৈশৱটো, কিবা অ', তাই এই ডিবেট তৰ্ক প্ৰ
ডিবেট কৰে, অ'। অ'। তোমালোকৰ চাগে শৈশৱত নিজৰ বাই ভনী লগত হেৰি আছিল ন', ইমান কেইজনী আ
নহয়, নহয়, আমি অকল আমাৰ নিজৰ বাই ভনীৰ লগত নাছিলে, আমাৰ গাঁৱৰ বহুত ল'ৰা ছোৱালী আমাৰ শৈশৱটো বিৰাট সুন্দৰ আছিলে। তহঁতৰ ইমান সুন্দৰ নহয়, আমি যিমান সুন্দৰত আছো, সুন্দৰকে মানে কটাইছিলোঁ। শৈশৱটো। আমাৰ, অকল আমাৰটোৱে হে, হে, হে, হে, আমাৰতো যৌথ ফেমিলি হয় ন', সেইকাৰণে আমাৰ ঘৰতে নিজৰ বাই, ভাই, বাই, ভনীয়ে বহুত। তাৰোপৰিও, গাঁৱৰ আগতে আজিকালি যেনেকৈ ধৰি লওঁক, ল'ৰা ছোৱালীবিলাকক ঘৰৰ ভিতৰত সোমাই থাকে, আগৰ তেনেকুৱা নাছিলে। আগৰ চব ল'ৰা ছোৱালী আবেলি হ'লেই তিনিটা চাৰে তিনিটা বজাত চব ওলাই আহিছিলে ঘৰৰ পা।
উম।
ঘৰৰ পৰা ওলাই আহি, দৌৰা, গুডু খেলা তাৰপিছতে আকৌ মানে এইবিলাক যে কলহ ভাঙে, এইবিলাক খেলা চকুত কাপোৰ মাৰি, সেনেকুৱা খেলাবিলাক আমি খুব খেলিছিলোঁ সৰুতে। আকৌ এনেকুৱা দিনত বাৰিষা যেতিয়া হয়, পথাৰত পানী হয়, আমি সে পানীত খেলিছিলোঁ। পানীত আমি হেৰি খেলিছিলোঁ, কাবাডী খেলিছিলোঁ। একদম তিতি ভুৰি আহি সন্ধ্যা ঘৰ পাওঁহি আৰু।
অ'।
আমাৰ শৈশৱটো বৰ সুন্দৰ আছিল। কিন্তু আজিকালি ল'ৰা ছোৱালী তেনেকুৱা নহয়। আজিকালি মানে ইমান সুবিধা নাপায় ল'ৰা ছোৱালীবিলাক আৰু পঢ়াৰ মানে হেৰিটো বুজাতটো বহুত বেছি আগৰ পঢ়া বুজা ইমান নাছিলে,
মোৰে এতিয়া মই সৰুতে অকলে অকলে ডাঙৰ হোৱা।
উম,
ওচৰতো কোনো খেলিবলৈ লগৰ নাই অকলে অকলে ঘৰতে আৰু।
উম, হু, বহুত ফূৰ্তি কৰিছিলোঁ। গোটেই ঘৰত যেতিয়া কিবা ধৰণৰ সকাম নিকাম হয়, গোটেই বিলাক আহে ন আহ আহি এনেকুৱাই হুলস্থুল হয় এবাৰ টো এটা গাৰু পুৰা গাৰু চাৰু ফালি গোটেই কপাহ চপাহ ৰুমটোত একদম মানে আৰু পিছত লাখুটি লৈ আহিব লগা হয়। তহঁতৰ ঘৰৰ ওচৰততে আছে গগন কাকা, সেই ককাই এডাল লাখুঁটি লৈ আহিব আমাৰ শাসন কৰিবলৈ তহঁত খুলিনে তহঁত খুলিনে। এনেকৈ শাসন কৰিবলৈ আহে মানে এনেকেই কৰিছিলো আৰু আমি ভয় খাওঁ তেতিয়া নিছোঁ। ধুলজ ধল একদম খেলা ধূলা আকৌ সেই কলহ ভঙা খেলা। টংগুটি এইবিলাক খেলিছিলোঁ আমি সৰুতে। কাবাডী আকৌ এটা হেৰি খেলিছিলোঁ এৰি গুটি এটা এইটো কি কয় কি খেল কৰেয় জানো সেইটো এৰী গুটিবিলাক এনেকৈ ব্লগ বনাই বনাই খেলে যে তেনেকৈ গোল গোল নহয় নহয় এই এ এৰা গছৰ গুটিটোুলি আমি এনেকৈ হেৰি বনাওঁ এনেকৈ এনেকৈ ঘৰ বনাই বনাই এৰা গছৰ 'লৌ গুটি তৰ গুটি বুলি এটা খেল খেলোঁ কৰিটো খেলিছিলো কেৰ্ খেলিছিলো লুডু খেলিছিলোঁ। মানে বিৰাট হুলস্থুল হয় আৰু বিৰাট ভাল লাগিছিলে তহঁতে সেইবিলাক নাপাল ইয়াত।
উ,
মোৰ আমাৰ ল'ৰা কমানে, তহঁতেও মানে শৈশৱটো যিমান সুন্দৰ আছিলে লাহে লাহে ল'ৰা ছোৱালীবিলাক জটিল হৈ হৈ আহি আছিল। ত আজিকালি ল'ৰা ছোৱালী সেইখিনিও নাই কিয় তই যিখিনি পাইছিলেই এতিয়া জন্ম হোৱা শিশুটোৱে সেইখিনিও নাপায়।
নাই, নাই, এটা ফ্লেটত অকলে অকলে থাক শিকিব লগা হয় আৰু আজিকালি।
উম, উম, ন হ'লেও ফ্লেটতো এখন সমাজ আছে কিন্তু ফ্লেট বিলাকত থকা মানুহৰ এখন সমাজ আছে। কিন্তু ঘৰবিলাকতহে একো নাই। ফ্লেটত আকৌ যদি অকণমান মনে মিলে সেই ল'ৰা ছোৱালীখিনি লগ হয় তলত আহি পেলাই খালী জেগাত। পাৰ্কিঙৰ সেইখিনিত খেলা ধূলা কৰে মই দেখিছোঁ মই গুৱাহাটীত যত আছোঁ জোৰদৰ ওচৰত সেই ফ্লেটৰ তলৰ জেগাবিলাকৰ ল'ৰা ছোৱালীবিলাক খুব খেলে। ভাল লাগে দেখি। কিন্তু মানে এই ঘৰৰ ভিতৰত থাকিলেহে মানে ধৰি লওক অকণমান অকণমান দূৰত ঘৰবিলাক যায় সেনেকে থাকিলেহে একদম সম্পৰ্কবিলাক নোহোৱা হৈ গৈছে। আগতে আগৰ যিটো মাহী পেহী খুৰা খুৰী, হয়য নহয় আগৰ যিটো মাহী পেহী খুৰা খুৰী যিটো সম্পৰ্ক লাহে লাহ সেইবিলাক নোহোৱা হৈ গৈছে এতিয়া। সমাজৰ পৰা।
সময়ে নাই আজিকালি মানুহৰ বৰ্তমান। চব নিজৰ নিজৰ কামত ব্যস্ত।
ব্যস্ত। সেইটো হয় আজিকালি মানুহবিলাক চবেই মানে কৰ্মমুখী হৈ গ'লতো।
উম।
চবেই কাম কৰে, তোৰ মাহী পেহী আছেনে নাই?
আছে।
হে হে
আছে তাকে, মই মাহী পেহী ঘৰতে থাকো।
উম হম। তহঁতৰ যে খুুৰাৰ ল'ৰা এটা আছিলে ডাঙৰ হৈছে চাগে ন?
অ' এইবাৰ পাঁচ বছৰ হৈছে।
অ' পাঁচ বছৰ।
আজি ৰাতি কি আছে ভাতৰ লগত?
হেল্ল'
আজি ভাতৰ লগত কি আছে বোলো ৰাতি।
ৰাতি ভাতৰ লগত জানো কিবা বনাইছে, গম পোৱা নাই এতিয়ালৈকে।
তোৰ কি খাই ভাল
আমাৰ আজি গেছ নাছিলে, হা মই চবতছে বেছি খোৱাৰ, আজি গেছ মানে লাইন গেছটো কিবা ৰাস্তাত কাম কৰোতে লাইন পাইপটো ছিগি গল। তাৰ পৰা, গধূলি গেছেই নাছিল আহিছেহে অলপ আগতে। যেতিয়া অফিচৰ পৰা আহি চাহ খাব পোৱা নাই লগতে খাইছোহে।
অ' হয় নেকি?
অ'।
ভাত খাওঁতে দেৰি হ'ব।
অ' বনাব গৈছে আৰু এতিয়া, বনাব লাহে লাহে।
তই কিবা লিখা মেলা কৰ নেকি গল্প কবিতা?
মই কবিতা লিখোঁ নহয়, মাজে মাজে।
হয় নেকি? দিবিচোন আমাক আমি দেখোন পঢ়িয়ে পোৱা নাই আজিলৈকে।
দিম দিয়া। মাজে মাজে লিখো আৰু প্ৰত্যেক সময়তে লিখিব নোৱাৰি, কেতিয়াবা গপককে মনলৈ আহিলে লিখা যায় আৰু।
সেইবিলাক চৰ্চা কৰিব লাগে। বাহিৰৰ কিতাপ পঢ়নে?
পঢ়ো, মই কিতাপ পঢ়ি ভালহে পাওঁ।
ন আজিকালি আকৌ মোবাইল হোৱাৰ পৰা ল'ৰা ছোৱালীবিলাকে কিতাপ নপঢ়া হৈছে ন।
অ'। কিন্তু ভাল লাগে পঢ়ি, সিটো বেলেগ এটা
ভাল লাগে মানে আমি বেলেগলেগ আমি গৈছোঁ আগতে আমি পৰীক্ষা শেষ হ'ল মানে যাম আৰু গৈ পেলাই আমাক খোৰা এজন থাকে অকণমান আঁতৰত আৰু তেওঁ লিখা মেলা কৰে, তেওঁৰ হাতত তেওঁৰ পৰা এটা লাইব্ৰেৰী আছে তাৰপৰা আমি ইয়াত ত কিতাপ লৈ আনো আৰু, পৰীক্ষা সেষ পৰিক্ষা দিনাখনে আমি কিতাপ আনিবলৈ যাওঁ আৰু আবেলি গৈ পেলাই একদম পঢ়ি মানে নেক্সট ক্লাছ আৰম্ভ হ'লে সেইখিনি পঢ়িব লাগিবঢ়ি মেইলি শেষ কৰি আকৌ দি থৈ আহিবগৈ লাগিব। আকৌ সেই এটা সময়ত আছিলে ভাস্কৰ চিৰিজ আমি বহুত পঢ়িছিলো। ভাস্কৰ চিৰিজবিলাক। ডিটেক্টিভ কিতাপ ভাল পায় ৰঞ্জু হাজৰিকাৰ কিতাপ। বা বহুত পঢ়িছিলোঁ ৰঞ্জু হাজৰিকাৰ কিতাপ, আৰু ৰঞ্জু হাজৰিকা কিছুমান চিৰিয়েল টাইপৰ মানে আহে, এই বিস্ময় বিস্ময়ত আহে। আমি বিস্ময়খন ৰঞ্জু হাজৰিকাত মানে উপন্যাসখনৰ কাৰণেই হেৰি কৰোঁ। ভৌতিক বেলেগ ভাল লাগে পঢ়ি।
তাকে মায়ে কয়, আগতে বহুত কিতাপ পঢ়া হৈছিল বুলি।
হয়।
আইতাইতো এতিয়াও
খুব কিতাপৰ নিচা আছিলে। আৰু মায়ে এতিয়াও পঢ়ে কিতাপ। মা এতিয়াও মোৰ ইয়ালৈ আহিলে বিষ্ময় বিচাৰে। বিষ্ম আকৌ হেৰি এখন আছে নহয়, এখন শ্ৰীময়ী নেকি? শ্ৰীময়ী এখন লয় নহয়। একেখন মেগাজিন মাহেকীয়া মেগাজিন।
সেখনো মাৰি দিছো। হ'ব দে, গুড নাইট।